হেল্ল!
হেল্ল!
হেল্ল'!
হেল্ল'! হয় শুনা পাইছা নে? অঁ শুনিছো শুনিছো। হয় শুনিছো শুনিছো।
অঁ।
কি কৰিছা? অ মই এই বিচনাতে পৰি আছো লৰাৰ লগত।
অ।
অঁহ। হেৰি আপোনাৰ ডাঙৰ ছোৱালীজনী আছে নে? কিবা ৰিজউম এখনৰ কথা পাতিব লাগিছিলে।
অঁ আছে।
দিয়কচোন।
অ ৰ'ব দিছো হেল্ল
হেল্ল
অ কওক চোন
হয় হয় এই সেই তোমাৰ যে কিবা কাম এটা কথা যে কৈছিলা মনত আছে নে অ তোমাৰ হেৰি কৰিবাচোন তোমাৰ চিভিখন মোক দি থবাচোন
অ অ এইটো নাম্বাৰতে হোৱাটছএপ আছে নে অ অ
হেৰি অ অ এতিয়া কাম আছে কেইবাটাও ঠিক আছে এতিয়া দু দুটা আছে শ্বপিং মল ঠিক আছে চেণ্ট্ৰেল মল আৰু তোমাৰ আপোনাৰ এইটো কি বুলি কয় চিটি চেণ্টাৰ ঠিক আছে
অহ অহ
আৰু দুটা আছে আপোনাৰ এনে এইটো ৰিচিপচনচ কিবা কিবি আছে ঠিক আছে এতিয়া কোনটোত আপুনি ভাল পায় মই গোটেই কেইটাতে দি থম ফোন কৰিলে
অহ অহ
ঠিক আছে আপুনি চিলেকচন কৰি লব
আচ্ছা আচ্ছা নহয় এই মোক মানে জু ৰুডোৰ ফালে কিবা জব হব নেকি আপোনাৰ চিনাকি
জু ৰোডত এটা চিৰিয়াখানা অপজিতত এটা আছে মই কথাবিলাক ভালকে পাতি ল'ব লাগিব মই তাত দি থম বাৰু ৰিজীনটো
ঠিক আছে তাত তাৰমানে হ'লেও পেকেজটো বেছি নহ'ব চাগে দেই
উম উম তাতে মানে এটা মল আছে ছে এই হেৰি বুলি কয় কি আছিল নতুনকে খুুলিছে টাইম স্কুৱেৰ বুলি
হয় হয় অ টাইম স্কুৱেৰ
উম উম সেই টাইম স্কুৱেৰতো মানে বহুত কেইখন ধৰক অ চেলুন আছে নাইবাতো বহুত কেইখন মানে মুভি থিয়েটাৰো আছে দেই
আছে আছে আছে আছে
সেই মুভি হলটোত আপোনাৰ কোনোবা চিনাকি আছে নেকি এই মানে ম অ মুভি হ'ল হল বিলাকত মানে যোনটো টিকেট কাউন্টাৰ থাকে সেইটোত কৰিবলে বহুত ভাল হয়
হয় হয় হয়
ধৰকচোন এনেই টিকেটখিনিহে কাটি দিব লাগে অনলাইনতে কামবিলাক চলে মোৰ কম্পিউটাৰটোও আছে দিয়কচোন
হয় হয় মই এটা কাম কৰিম এজন মোৰ চিনাকি আছে মই সুধি চাম কনফাৰ্ম নকৰো দেই মই সুধি মেলি চাই পিনি যদি হয় মই
চিটি চেণ্টাৰত হ'লেও ভালেই দিয়কচোন চিটি চেণ্টাৰ থাকিতো ভালেই লাগিব
উম
হোটেল মল চিটি চেণ্টাৰ এইকেইটাত হ'লে ধৰকচোন চেলাৰী টোও ভাল আহে
উম উম
উম উম
বাকী প্ৰিপিয়েচন একজামৰ কাৰণে কেনেকুৱা চলি আছে অনলাইন
একজামৰ কাৰণে মানে মই এইবাৰ দিব নোৱাৰিলো নহয় জানেনে মোৰ বয়সটো কমিলে
অ বয়সটো গত অনুস হৈছে নহয়
অ সেইকাৰণে মানে এনেই ঠিকে চলিছে দেই থাৰ্ড গ্ৰেডৰ এইখিনি এইবাৰ আহিব বুলি কৈছে এতিয়া মানে থাৰড গ্ৰেডৰ কাৰণে অলপ কিবা কিবি চাই আছো আৰু এতিয়া বা কেতিয়ালৈ আহে কি কথা এতিয়ালৈকে গম পোৱা নাই মানে
হয় হয় হয় ৰিডিং কৰি থাকক আপোনাৰ লোকচানতো নহয় ন নলেজটো থাকি যাব
উম উম হয় হয় সেইটো ক্লাছ বিলাক মানে অলপ দিনৰ পৰা ক্লাছ বিলাক বন্ধ আছে এনে ৰাতি ৰাতি কেতিয়াবা মন গ'লে বাৰু এপটো খুলি লৈ পেলাই ক্লাছ বিলাক কৰা যায় বাৰু দেই
হয় হয়
উম উম অ সিদিনাখন মানে মোক মাহীয়ে কল কৰিছিলে বাৰু দেই কল কৰি লৈ পেলাই যেনিবা কৈছে হেৰি আপোনাৰ কোনোবা আহ মানে চিনাকীৰ মানুহ এজনৰ ছোৱালী এজনী বোলে এছ পি এমত কিবা ল'ব মানে কচিং ল'ব এ পি এছ চি
হয় হয়
অ অ মানে মই সেইকাৰণে কথা পাতিছিলোঁ বাৰু এছ পি এইমত মানে তাত এই হেৰি ফেকালটি মেম্বাৰ খিনিৰ লগত কথা পতাতকে মানে যোনখিনি ধৰকচোন এজন এজন মেণ্টৰ দিয়ে মানে আমাক
দিয়ে অ
সেই মেন্টৰ বিলাকৰ লগত কানেক কৰিলে মানে ভাল হয় উম তথাপি মানে মই ডাইৰেক ওপৰ লগত কথা পতাই দিম বাৰু আপোনাৰ
হয় হয় এনে তোমাৰ ফিউচাৰটো ভালে আছে দে পাৰ্চেন্টেজ ও বহুত আছে ন ফিউচাৰ ভালে হ'ব বাৰু খালি নিজৰ গাইডটো নিজে ল'ব লাগিব অলপ
হয় হয় সেইটো হয় বাৰু
কাৰণ নিজৰ জীৱনতটো নিজে গঢ়িবলৈ হলে আপোনাৰ নিজক নিজে গাইড দিবই লাগিব
উম উম ঠিকে কৈছে
উম বাকী মই এইকেইটা চাম বাৰু দেই মই নিৰাশ নক কৰোঁ বাৰু গোটেইকেইটা মই চাম চাই পিনি যিমান যি পাৰো চেষ্টা কৰিম
অ মই বাৰু এবাৰ যোৰদৰ এইকণতে এখন অ মানে দোকান দোকান বুলি নহয় মানে এইটো মানে এটা গ'ডাউন হয় মানে তাতে মানে বস্তুবিলাক ষ্টক কৰে আৰু মানে হ'লচেল ৰেটত মানে দোকান বিলাকক ডিষ্ট্ৰিবিউট কৰে আৰু
দিশ্ৰিবিউৎ কৰে
অ তেনেকুৱা এখন মানে এ তেনেকুৱা এটা গুডাউনত মানে মই কৰিছিলো দেই বিলডিঙৰ কাম
অ
উম উম মোৰ মানে সেনেকুৱা বিল্ডিঙৰ কাম কৰা অলপ এক্সপেৰিয়েন্স আছে মানে সিহঁতে মোক তেতিয়া বাৰু মই ইমানকে কম্পিউটাৰ শিকা নাছিলো সিহঁতি মোক চব শিকাই মেলিও লৈছিলে তেলী এইবিলাক কিবা কিবি
হয় হয়
এতিয়া সেইটো কাম যদি মই কৰি থাকিলোহেঁতেন মানে এতিয়াতো মই সেইটোতে অ মানে ফুল টাইম কৰি থাকিব পাৰিলোহেঁতেন এতিয়া ভাল চেলাৰীও পাৰট টাইমত ভালেই দিছিলে সাত হাজাৰ মান দিছিলে উম এতিয়াতো ফুল টাইমতটো ডাবল হৈ গ'লহেতেন দিয়কচোন উম কিনো মানে মই ভুল এটা কৰিলো তেওঁলোকক নোকোৱাকে মানে মই অ ৰিজাইনো নি দিলো একোৱে নকৰিলো মই মানে নিজে এৰো বুলিয়ে এৰি দিলো মানে
উম
এতিয়া মানে মই গৈ ক'বও বেয়া পাইছো দিয়কচোন এতিয়া যদি চিনাকিটো থাকে ম হ'ল এতিয়া মই পাৰিলো হেতেন বুলি
অ সেইটো হয়
তেনেকুৱা কৰিব নালাগে
নাই নাই একদম সেই বস্তুটো ডাঙৰ ভুল নিজৰ ৰাস্তাতো নিজে মৰা যায় ন
উম উম এই মানুহজন মানে বহুত ভালো আছিলে দেই মালিকজন মানে নাই নাই আহ তেতিয়াতো কাণত ধৰিছো আৰু আজিৰ পৰা তেনেকুৱা নকৰো বুলি কিন্তু মানে মগাতো তেনেকে ভুল নাছিলে মানে কি হ'ল গুৱাহাটীৰ কথাতোতো জানেই ন মানে ইমান ৰাতিখন আকৌ তেনেকে অকলে অকলে ঘূৰি ফুৰাটো ছেফ নহয় দিয়কচোন মই মানে এদিন এ ডিউটিৰ পৰা আহোতে তেতিয়া মানে বহুত ৰাতি হৈ গ'ল মই তেতিয়া মানে মোৰ ৰিলেটিভছৰ ঘৰত আছিলো তাৰপিছত মোৰ মানে আন্টিজনেও ভয় খালে বহুত
হয় হয়
ন সেইটো দিয়কচোন ভয়ো লাগে ৰাতিখন তেনেকে আহিম আকৌ কিবা হলে পতককে হয়নে কাৰণ মোৰ মা দেউতা এও নাথাকে মোৰ লগত মই অকলে তেওঁলোকৰ ঘৰত থাকো সেইটো মানে বহুত ৰিস্ক একো হৈ যায় যে উম সেইকাৰণে মানে এনেকুৱা হ'ল আৰু হেৰি কি আছিলে এনে ভালে আছে নহয় ন
মানুহতো বৰ্তমান ঠিকে আছো বাৰু বেমাৰ জ নাই ধুনীয়াকে আছো কামলৈ গৈ আছো চলি আছো আৰু
উম হুম
খালি আমাৰ ইয়াত বৰ গৰম হয় গৰমৰ কাৰণে বৰ কষ্ট পাই আছো
অ অ মই সিদিনাখন কথা পাতোতে গম পাইছিলো বাৰু কুলাৰ আনিছে নেকি
কোলাৰ হয় মই এটা অমাৰ গ'ল এটা সৰু এটা তাৰ পিছত আকৌ এটা আহি অভি হৰিসকলৰ পৰা দিলেহি
মিছেছৰ অফিচৰ ফালৰ পৰা দিলে এটা উম এতিয়া তাৰমানে দুটা হৈ গ'ল
আচ্ছা আচ্ছা ক মই সিদিনাখন কক কথা পাতোতে কৈছে বাৰু আণ্টিয়ে
হয় হয়
উম উম উম উম
নাই যি গৰম পৰিছে ন বাৎচ্ছা কেইটাও কচ-
উম উম' অঁ, কৈছে কৈছে সৰু পোৱালিটো বোলে বহুত- উম' টাইমৰ পৰা এনেকে গৰম সোমাই গৈছিলে প্ৰেস্ৰাৱ কৰিব নোৱাৰা হয়।
অঁ অঁ, বহুত দিগদাৰ হয় দিগদাৰ হয়।
হয় হয়, গম পাইছো অঁ'।
উম'
অঁ' অলপ ভালকে থাকিবলৈ দিব এতিয়াতো সৰু পোৱালী বিলাকক ধৰকচোন এতিয়া- পানীও খুৱাব নোৱাৰি এতিয়া ছমাহ নোহোৱাকে। উম' বহুত মানুহে মানে এনেকে পানীটো খুৱাবলে কয় দেই কিন্তু আজিকালি ডক্তৰে মানা কৰিছে।
ন নহয় নহয় খোৱা বোৱা- নালাগে, ছিপছ- মন্ঠলৈকে নাপায় খোৱাব।
উম উম' সেইটোৱে বাৰু আমাৰ মাহঁতে বাৰু খুৱাইছিলে আমি- সৰু থাকোতে আগতে গাঁৱৰ মানুহো নাজানে ইমানকে।
উম উম'
উম' বহুতক শুনো দেই আমাৰ মাহঁতৰ বুলিয়ে নহয়। মানে আমাৰ পেহীহঁতেও আগতে নিজৰ পোৱালী বিলাকক- আগতে গাঁৱৰ পোৱালী বিলাকক জল্দিয়ে খুৱাই, মানে আগতে তেনেকে ডক- ক্তৰৰ পৰামৰ্শ লোৱা এইবিলাক চিষ্টেম নাছিলেই ন। উম' এ আগতে মানে নিজে ভাবি লয় আৰু তেনেকে খোৱাই এ যায়।
অঁ অঁ উম'
পোন্ধৰ দিন বিশ দিন মানৰ পৰা দেখোন জলপানে খুৱাবলৈ আৰম্ভ কৰে আগতে।
উম' নাই এইতো আৰু কি আৰু? চব নিজ নিজৰ পৰিৱেশৰ লগত কথা গাঁৱত বা আগতে কেনেকুৱা পথাৰত চলিছিলে ন, এতিয়া যিটো- প্ৰথা চলি আছে।
হয় হয় হয়।
আজিকালি আকৌ ডাক্তৰৰ পৰামৰ্শ নোহোৱাকে একো নহয়েই ন।
উম' হল হয়, অও।
আগতে তো কোনো মানুহ বিলাকক মেডিকেল নিবই নালাগে, ঘৰতে চব হৈ যায় ন। নৰ্মেল, আজিকালি এইবিলাক ক্ষেত্ৰতো ডাইৰেক্ট গৈ পিনি- বেবী পুৰঠ নহয় আপোনাৰ হেৰি কৰি দিয়ে চিজাৰিন কৰি দিয়ে।
অঁ অঁ তাকেহে, আজি- কালি বাৰু বহুতে হৈছে এতিয়া চাওকচোন আগৰ এতিয়া আমাক এত- এতিয়া ইমান সৰুৰ পৰা খোৱালে যদিও ধৰকচোন আগৰ- দিনবিলাকলে চাই একো নহলেও দিয়কচোন। এতিয়া পোৱালী বিলাকে আকৌ চম্ভালিবও নোৱাৰিব সিমান খিনি হয়নে? এতিয়া কিমান এতিয়াতো তেনেকে ডাঙৰ হোৱা ল'ৰা ছোৱালীবিলাকেইতো এতিয়ালেকে চলি আছে হয়নে?
চলি আছে চলি আছে, উম'।
উম উম' আচলতে মানে হেৰি লৈ কথা জেনেৰেচন লৈ কথা আৰু পৰিৱেশ- বদলি হৈ থাকে।
হয় থাকে অঁ।
উম উম' তাকেহে।
বাকী এতিয়া ভাত পানী?
বাকী এতিয়া ভাত পানী মানে মই বনালো দেই আজি মাছৰ তৰকাৰিও আছে লগতে আকৌ মাংসও আছে।
হয় হয়, উম।
উমঁ' লোকেল মুৰ্গী অকন মানে মই সেইদিনাখন থৈ দিছিলো পৰহিনে কেতিয়া লো লোকেল মুৰ্গী আনিছিলে-
হয় হয়।
ফ্ৰিজতে মানে তেনেকে অকমান বনাই অকমান থৈ দিয়া হ'ল, উমঁ। সেইকাৰণে মানে এই কেঁচা লোকেল মুৰ্গী কনকে বনাবলৈ লৈছো। অকমান মানে বেয়া হোৱা নিচিনা লাগিছে আমাৰ ফালে এই ফ্ৰিজৰ আমাৰ ফালে সেৰিয়ে নাথাকে অঁ' লাইটৰ ভল্টেজে নাথাকে। দেই সেইকাৰণে মানে ফ্ৰিজত বস্তুবিলাক অকমান বেয়া হ'বলৈ লৈছে। উমঁ' সেইকাৰণে আৰু বনাই এ দিলো আজি।
উম।
উম উম। ঠিকে আছে, আপুনি ভাত পানী খালে নে নাই?
নাই নাই, খাম হে খাম হে এতিয়া।
অঁ, অঁ, ঠিক আছে তেন্তে আপুনি খাই মেলি লওক ময়ো এই ভাতৰ
হয়, হয়, হয়, মইতো যিমান পাৰো চাই দিম বাৰু দেই।
অঁ, ঠিক আছে দিয়ক, কিবা আপডেট হ'লে ফোন কৰিব দিয়ক। অঁ, অঁ, ঠিক আছে।